অহ ফাচে নি? অ', কি কৰি আছা?
অ', মই আছো এনে বহি।
অ', বাকী ভালনে তোমাৰ?
মই এনে আছো ৰ'বা। তুমি ঘৰতে আছা?
অ', ঘৰতে আছো। মই এটা কাৰণত ফোন কৰিলোঁ ৰ'বা। এয়া তুমি হেৰি এই ৰবিবাৰে নহয় সোমবাৰে আহিবাচোন এবাৰ।
কিয় কিবা
অ', মানে মোৰ দেউতাৰ মানে সেই মৃত্যু তিঠি কিবা সেয়া পাঠ বন পাঠ কৰিম মানে গীতা পাঠ কৰিব। আহ আৰু সেইকাৰণে তুমি এবাৰ দেখা দিবা।
অ', মানুহ হ'ব নেকি বহুত?
এ নাই নাই নাই মানুহ বেলেগ নাই। আমি ঘৰৰখিনিতে মা মই ছোৱালী দুজনী। আৰু তোমাৰ ভিন্দৱেৰা। এইখিনি লগ হৈ কৰিম আৰু।
ঠিকে আছে দিয়ক। আপুনি পিঠাটো বনাব নেকি?
পিঠাটো সেইদিনা চাওঁ পাৰো যদি বনাম।
টো দিছিল নহয় বা এইটো পিঠাটো।
অৰ্ডাৰ দিয়ে থাকোঁ। লাগিলে বেছিকৈ দিওঁ কমকৈও দিওঁ দিয়াচোন। কি কলা?
সেইটোতো যোনতটো এনে সাধাৰণ ইডলি পিঠা তেনেকুৱাতো নহয় ন অলপ
অ', তাত মই বেলেগ বেলেগ ৰেচিপিৰ বেলেগ বেলেগ সংমিশ্ৰণ কৰি মানে অলপ কেক টাইপৰো লাগে কিছুমান, যিমানে হেৰি মানে টেষ্টটো বেলেগ বেলেগ হয় আৰু। সেইকাৰণে সোৱাদ পাই। সেইকাৰণে সেইটো পিঠাৰ অৰ্ডাৰ বেছি পাওঁ মই।
অ'।
এনে কেনেকুৱা কেনেকুৱা ধৰণৰ কেনেকুৱা কেনেকুৱা ধৰণৰ আপুনি বনাই। তাতে!
প্ৰচেছটো বেলেগ বেলেগ অ' মানে বনাওঁতে তোমাৰ ৰেচিপিটো বেলেগ বেলেগ বস্তু ইনগ্ৰডিয়েট মিলাই মিলাই মই হেৰি কৰো বনাওঁ। তোমাৰ মানে চাউলখিনি ভাল হ'ব লাগিব। সম্পূৰ্ণ চাউলৰ গুৰি দিয়া হয়। চাউলখিনি ৰাতিয়ে টিয়াই থৈ দি পেলাই মিক্সিত হওঁক আমাৰ ঢেঁকীত খুন্দিব পাৰিলে বেছি ভাল। ঢেঁকীটো খুন্দো মই মিক্সিটো খুন্দো ঢেঁকীত খুন্দি লোৱা। তাৰ পিছত তাৰ লগত আকৌ গুৰ লাগে। নাৰিকল লাগে নাৰিকল আনি কিনি আনি কাটি তাৰ মিক্সিতিতো ৰুকে আৰু কিছুমানে আমিতো হাতেৰেই ৰুকো। তেতিয়া টেষ্টটো বঢ়িয়া হয় অ' তাৰপিছত কষ্ট বহুত। খিনি হয়। কিন্তু সেই হিচাপে আমাৰ টষ্টটো হয়। কিন্তু দামতটো নিদিয়ে নহয় উপায় নাই আৰু। মই এনে মানে মানে হে কছখিনি উঠিলেই হ'ল আৰু। সেইখিনি ভাবি পেলাই দি আছো। নহ'লে ত তোমাৰ তাৰ মানে মই যিমানবিলাক বস্তু টো মিলাই দা বাদাম থাকে তোমাৰ আৰু বাদাম গুৰি নাৰিকলৰ গুৰি তোমাৰ কাজু চাজুও থাকে বেলেগ চুজিও থাকে কেতিয়াবা ময়দাও মিক্স থাকে তাৰে লগত। মানে চাউলৰ গুৰি অকল নহয় আৰু তেনেকে বহুতখিনি মানে কচ পৰি যায়। সেই হিচাপে পাৰ পিচ তাৰ মমানে বাৰ টকাামান হ'লেহে চাজে মই আৰু সাত টকা ছয় টকাত দিছিলোঁ আগতে এতিয়া সাত টকাকৈ দিয়া কৰিছে।
এই দহ টকা কৰিব পাৰে আপুনি পিঠাকেইখন ডাঙৰো হয় ন।
পিঠা কিখন ডাঙৰো হয় মোৰ যিটো ই ইডলি ষ্টেনডত সিজাওতটো। ধুনীয়াকৈ এইবোৰতো ডাঙৰ। সেইকাৰণে আৰু কিছুমান সৰু সৰু উপায়তো এ আৰু মানে মানুহবিলাকৰ মানে মেণ্টেলিটি সস্তাত পালে বেছি ভাল পায় আৰু। লাগেও তেনেকুৱা ধৰণৰ। কিন্তু এবাৰ নিয়াৰ পিছত নিয়ে হা?
এই গুৱাহাটীৰ দোকান বিলাকতো দেখা পাওঁ। এই ডাঙৰ ডাঙৰ মিঠাইৰ দোকানত থাকে আৰু ইমান বস্তুওঁ নিদিয়ে। আপোনালোকে এনেকে কিবা যোগাযোগ কৰিব পাৰিছোন।
নাই মই আৰু আৰু তোমাৰ এই যে গুৱাহীৰ যে ফুটপাথত দিয়ে ষ্টেচন বিলাকত দিয়ে সেই কেটলিৰ মুখত দিয়া পিঠা আমাৰ গাঁৱলীয়া ভাষাত কয় কেটলিৰ মুখত দিয়া। সেইটো কেড কেটলি এই যিটো টিপট কেটলি কেটলিৰ ঢাকনিখনত মানে অলপ প্ৰচেছটো বেলেগকে বনাই এইটো আমি ইয়াতে গুলি পেলাই বনাওঁ। যিটো ইডলিটো অ ভাল লাগে সেইটো সেইটো মানে চালনৰে চালিব লাগে গুড়াখিনি আকৌ সেয়া তোমাৰ এই নিমখ দিয়ে অলপ। অকনমান কিছুমান চেনও দিয়ে নহ'লে গুডুৰ দিয়ে বা নিমখ অকনমান মিক্স কৰি তাত আকৌ তোমাৰ বেকি পাউডাৰ বেকিং চৌদা অলপ মিক্স কৰি পানীৰে মঠিব লাগে। মানে পানী ডাইৰেক্ট ঢালিও মঠিব নালাগে। অলপ অলপকৈ পানী দি আটা মৰাৰ দৰে তেনেকে কৰিলে শুকান শুকানো হৈ থাকে। কিন্তু পানী অলপ কম পৰিমানণত দি এটা মানে লিমিট থাকে আৰু তাৰ পিছত পিছত তোমাৰ এইফালে আকৌ নাৰিকল ৰুকি সেইখিনিও গুৰেৰে ভাজিও লয় কিছু মানে কিছুমানে নভজা কৰিও তোমাৰ এইফালে সেই আটা মানে সেই চাউলৰ গুৰিখিনি এ চালনিৰে আমাৰ যি ধান চালা চালনি আছে সেই চালনি চালি ল'ব লাগে চালি লোৱাৰ পিছত ধুনীয়া কৈ আৰু সেই হেই টিপটৰ তোমাৰ ঢাকনিখনত এখন পাতল কোমল কাপোৰ দি পেলাই ৰুমাল এখন দি পেলাই তাতে এই তোমাৰ এইয়া চাউলখিনি দিব লাগে। এ চাউলৰ গুৰি খিনি দি উঠি মাজত আকৌ সেয়া নাৰিকল আৰু গুড় দি। লাগে আকৌ ওপৰত সেয়া আকৌ এতৰফ দি। ধুনীয়াকৈ কাপোৰেৰে মেৰিয়াই তোমাৰ টিপটত মুখখনত সাপৰটো মাৰি দিব লাগে। পাঁচ মিনিট এ তিনি চাৰি পাঁচ মিনিটৰ ভিতৰত তোমাৰ হৈ যায়। যায় আৰু হাই এটিটোদ। সেইটো কি সেইটো পিঠা তোমাৰ অ' অসুখ নকৰে তাৰমানে। তোমাৰ ধৰাচোন পিঠাৰে বেলেগ বেলেগ আছে ভজা পিঠা আছে কিবা আছে সেইবিলাকে অসুখ কৰে কাৰণ। কাৰোবাৰ গেষ্টিক হয় কাৰোবাৰ কিবা হেৰি হয় বেছি খাব নোৱাৰি। কিন্তু সেইটো পিঠা খালে তোমাৰ মানে কি পেট ভৰি যায় আৰু ভোকটো কমে আৰু কোনো অসুখ নকৰে।
বুজিছো। আমাৰ কিন্তু সেই আছে আমাৰ যেনেকে অসমৰ কেটলি মুখত দিয়া পি পিঠাটো কয় বা এইটো এই দাক্ষিণাত্যৰ ইডলিটো। অলপ কিছু অ' সময় মানে সময়। পাই আছে বস্তুতোৰ যেনেকে আমাৰ প অ' যেনেকে আমাৰ। পইতা ভাত টোও আছে। অসমৰ তেনেকে এ কলকাতাৰ ফালেও। বা আৰু আছে ঝাৰখণ্ড বা এনেকুৱা টাইপৰ ঠাই বিলাক।
অ' বেলেগ।
এনেুৱা কোন অ' পইতা হাতৰ দৰে সিহঁতেও খায় কিবা কিবি।
ভাল লাগে। কিন্তু, একেইটা দিনতো গৰমত আহেই পইতা ভাত খায়ে ভাল লাগে। তোমাৰ লাৰ লগত আমাৰ সেয়া দালি বত। টা আমাৰ কালৰ দালি বুলি যিটো কয় কালাৰ দালি বুট। দি ল'ব লাগে আৰু তোমাৰ ভোট জলকীয়াৰ অলপ তেল ল'ব লাগে, উম। কি টেষ্ট, মই কেইটা দিন মাজতে খালোৱেই। অলপ বনাইছো, ঘৰৰ খোৱাৰ কাৰণে, বিক্ৰীৰ কাৰণে বনোৱা নাই। কিন্তু তাৰে তেলতটো দিলেই হয়। তোমাৰ ভোত জলকীয়া তোমাৰ সেইয়া কি কয়।
তেলতটো মানে আপুনি আচাৰ বনাইছে।
মই জাষ্ট একোৱোৱে আচাৰ বুলি নামত আচাৰ হৈছে। ভোট জলকীয়াটো ভালদৰে ধুই পেলাই শুকাই। ৰ'দত অলপমান তাৰপিছত এই। পিচ পিচকৈ কাটিছোঁ, কাটি পেলাই আকৌ অলপ। অকণমান হেৰী হালধি মিক্মচ কৰি ৰ'দত দি আছো এক ৰ'দ খোৱাৰ পিছতে ত দিয়াপিছত। হৈ যায়, আনি পেলাই কেঁচা খৰিয়হ টেলত পেলাই থৈ দিছো। মানে সম্পূৰ্ণ ডুব যোৱাকৈ হেৰি তেলটো দিব লাগে। তোমাৰ অ' মই তিনিশ গ্ৰাম কৰিছো চাগে। ভোট জলকীয়া আনি তোমাৰ এই ডাঙৰ সেই হৰৰ্লিকচৰ বটলত। আধায়ে হোৱা নাই, কিন্তু তেল মই প্ৰায় আধা লিটাৰমানতকৈ বেছি দি থৈ দিছোঁ। ওপৰত তেল পৰি আছে। সেই তেল খিনি তোমাৰ যদি কিবা ভাজি চাজি অকমানত অকনমান তোমাৰ চাৰিটোপান তিনি টোপমান তেল দিলে তাৰ পৰা মানে মানে আৰু জ্বলা মানে থাকিব নোৱাৰি, মাংসৰ আঞ্জা খুব কিন্তু টেষ্টি হয়। আঞ্জাটো মই সেনেকে দিওঁ। প্ৰয়োজনে নাথাকে আহ আৰু তেষ্টটো তোমাৰ। কিংচিলি নামেই যতনকি বিশ্ববিখ্যাত। বিখ্যাত অসমৰ জলকীয়া।
মই একেদিন খালো। এই পৈতাভাট নহয় ভোট জলকীয়া খোৱা নাই। পঁইতা ভাত কেইদিনমান খালো। তাৰ পিছত টোপনি বহুত। কিবা নিচা লগা টাইপত টোপনি লাগি যায়।
ৰহি টাইপৰ হৈ যায়টো, এই ৰাভা সম্প্ৰদায়ৰ মানুহ বিলাকে যে বনাই আৰু। হি-এই মদৰে, কেচাঁ মদ বুলি নেকি সেইটো সেনেকুৱা টাইপৰ হৈ যায়। সেইকাৰণে বেছি নিচা লাগে। আৰু শক্তি শোষ পোৱা যায়।
বুজিছো।
ভাল লাগে আৰু। তোমাৰ এইয়া ভোট জলকীয়াৰ লগত এটা মই বনাম বুলি ভাবি। এছ মাছৰুমৰ মানে আচাৰটো খুব টেষ্টি হয়। মই বনোৱা নাই, কিন্তু মই মানে মোৰ এজনী বান্ধৱীয়ে এ আনি হেৰিত মই মানে সেয়া কিবা ক'ৰ্চ কৰি থকা সময়ত তাই তাৰমানে আছে। তাই আচাৰ -চাচাৰ বনাই। তাই মাছৰুম আৰু ভোট জলকীয়াৰ মানে এটা সংমিশ্ৰণ এ আচাৰ বনাইছিল মোক খাবও দিছিল বঢ়িয়া লাগিছে কিন্তু, ময়ো ভাবি আছো ৰ'বা। অ', তাই বিক্ৰিয়ে কৰে, ট্ৰেইনিও দিয়ে তোমাৰ মাছৰুমৰ ট্ৰেইনিং দিয়ে।
মাছৰুমটোতো মইও কৰিছো অলপ এইবাৰ, আৰম্ভ কৰিছো।
অ', অ', কৰিছা নেকি?
এই চাও কি হয়? এক্সপেৰিমেণ্ট হিচাপে কৰিছো, এতিয়া বেগ পাঁচটা হৈছে মোৰ, চিলিণ্ডাৰ চাৰিশ গ্ৰাম মান, গ্ৰাম মান হ'ব। চে মই এই মই এই দুশ কিবা টকা লৈছে মানে ময়ো প্ৰশিক্ষণ নল'লো
এই প্ৰশিক্ষনটো লৈ ল'ব লাগিছিল, তুমি যিমান নে ইউটিউবত নোচুৱা বা নিজাকে কাৰোবাৰ পৰা, নুশুনা কিয় মানে কয় নহয় বিদ্যাত গুৰুহীন বিদ্যা বোলে কাম নাই, কিন্তু হয়ো সেইটো বস্তু যেতিয়া তুমি সৰু -সৰু কিছুমান খুতি নাতি ৰ ফাৰ্ষ্ট টাইম বাৰু কৰিছা পৰীক্ষামূলক ভাৱে, পিছৰখিনি ডাঙৰ কে কৰিব খুজিলেও এজন গুৰু কৰি ল'বা, গুৰু বা কাৰোবাৰ পৰা শিকি ল'বা অ'।
কাৰণ মই এইটো কৰি চালো যে, কিমান খিনি ভূল বা শুদ্ধ হৈছে, মই নিজে ধৰা নিজে ধৰা চাই পেলাও আজিকালি- আজিকালিটো ফেচবুকত হওঁক কিবাত হওঁক মানুহ বিলাকে বিলাক দিয়ে থাকে কিবা বস্তু কৰিলে কিবা কৰিলে লে বা ইউটিউবত চোৱা পাৰি বস্তুবিলাক আৰু আজিকালি এ আইও আছে এ আইত তুমি চাব পাৰা সুধি সুধি চাব পাৰে, কিবা বস্তু নাজানিলেও ত সেইখিনিয়ে সেনেকে অলপ জ্ঞান খিনি লৈ আহ অলপ চেষ্টা কৰিছোঁ। চাও যদি গম পাম
অ', গম পাই যাবা তুমি তোমাৰ পোন্ধৰ দিন মান পিছৰ পৰাই নেকি মই য দানা খিনিত আৰু কিবা এ গজালিতো আৰম্ভ হয়
অ',, দহ পোন্ধৰ দিন মানৰ এনেকেতে হয় আৰম্ভ এতিয়া তাকে মোৰ দুই তিনিদিন হ'ল, কেৱল সেইটো কৰা
ময়ো ভাবি আছো ৰবা। এইবাৰ মানে মই মানে অকলে মানে অলপ কৰিলে মই-মই পৰীক্ষামূলকভাৱে কৰিলেও অলপ মই বেছিকে কৰিম আৰু। পৰীক্ষা ম-নিশ্চয় হ'বই সকলোৱে কৰে যেতিয়া সেইটো যদি সম্পূৰ্ণ প্ৰ পত ট্ৰেইনিং লৈ কৰা যায় কিয় নহ'ব, অলপমান বেছিকৈ মই ভাব ভাবি আছো মানে এক মাহ মান পিছত অলপ বোলে গৰমত বোলে অলপ বেছি অ-অসুবিধা আৰু নতুন মানুহৰ কাৰণে। তোমাৰ প্ৰেক্টিচ থাকে বা ফাৰ্মিংৰ বিৰ-বেলেগ সেইকাৰণে মই ভাব বুজিছো ছেপটেম্বৰ মানত আ, অলপ মানে মই আৰম্ভহে কৰিম।
কি, কোনটো মাছৰুম কৰিম বুলি ভাবিছা?
তো বৰ্তমান মই যোগাযোগো কৰিছিলোঁ এ মানে যোগাযোগ মানে সুধিছিলোঁ আৰু তোমাৰ এয়া হাজো বুলি কৈ যে হাজো জোৰ দমদমাৰ কোলহাটী বুলি কয় তাৰে এজনী মই এই তোমাৰ এঞ্জেল মাছৰুম বুলি পেলাই এ তাইৰ মই ভিডিঅ'বলাক চাই থাকোঁ খুব ভাল লাগে তাইতো প্ৰশিক্ষণ দি এই পাঁচ জুলাইত দিব চাগে, এইটোত ল'ব নোৱাৰিম আৰু আৰু এজনী কিবা বিনিতা